হেল্ল, ' অ'হ'। কি কৰিছা?
এ আছো এনেই।
বহু দিনৰ মুৰত শুনিলো মাতটো।
অ' কি কৰি আছা। শুনিছা নে? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল', হেল্ল'?
অ, এতিয়া শুনিছো। মাজতে নাইকিয়া হৈ গৈছিলে মাতটো।
অ' জানো কিয় বা।
এ বিৰাট এই বৰষুণ যে পৰিছিল সেইকেইদিন সেইকেইজাক তেতিয়াৰ পৰা কিবা নেটটো বৰ খেলি মেলি লাগি আছিল।
অ' তাকে।
বৰষুণৰ পাছত হয় তেনেকুৱা।
হয় তেনেকুৱা ন?
ও'। বৰ দিগদাৰ লাগে ন? নেটৱৰ্কটো ভাল নহলে বাকী? বাচন অলপ আছিল ধুই আনিছো। অলপ সহায়ো কৰি দিওঁ নহক ঘৰত ইটো সিটো কৰি
অ'। দিয়া আচা' আচা যেতিয়া কৰি মেলি অকণ সহায় কৰি দিবা আমাক
দিওঁয়ে বাৰু মই, মই বহুত খিনি সহায় কৰো।
অ'হ অ'। মই, এ আজৰি হৈ পেলাই ফোন এটা কৰি খবৰ এটা লওঁ বোলো?
ও'ও'।
তাকে। খালা কিবা?
অ' খালো খালো, মই ৰুটি খালো।
অ'।
ভাত খোৱাই ভাত খাইছে ৰুটি খোৱাই ৰুটি খাইছে আমাৰঘৰত সেইটোৱে আগবেলা ভাগত।
অ' আমা তেনেকুৱা।
চবেই ভাত নাখায়? চবে ৰুটিও নাখায়, দিনটো কাৰণে যোৱা খিনিয়ে ভাতক মানে কি? খাব ন।
অ'।
সেই ভাগে ভাগে কৰিব লাগে আৰু।
অহ সময়তবোৰ দৌৰা দৌৰি হয়।
দৌৰা দৌৰি হয় ৰাতিপুৱা।। এইটা। আজিযে আমাৰ এইফালে কেনেকুৱা কাৰহা ৰ'দ মাৰিছে অহ মানে। এনেকুৱা গৰম আৰু। জেঠমাহৰ যে জেঠমাহ যে খুব গৰম হয়। ৰ'দ হয় মানে আজি একেবাৰে। অ' অ'।
জেঠৰ খৰ মাৰিছে।
খৰ খৰ মাৰিছে।
উম।
কাঢ়া ৰ'দ।
অহ।
কানি-কাপোৰবোৰ শুকাই গ'ল। এইকেইদিন অলপ হেৰিযে বতৰ। অহ আজি মানে একেবাৰে মানুহৰ কষ্ট অলপ হ'ব কিন্তু।
অ' এতিয়া ৰাতিপুৱা ধোৱা কাপোৰ শুকাই গল নহ।
অ' ৰাতিপুৱাবোৰ শুকাই গ'ল।
বাঁহ ৰ'দটো কাঢ়া মানে।
ৰাতিপুৱাৰ পৰা পৰে যে প্ৰথমৰ পৰা।
উম।
শুকাইছে আৰু চিন্তা কৰাচোন।
অহ।
পাব কিন্তু মানুহে।
তাকে স্কুললৈ পঠাই। খাই দিছোঁ। গৰম যদি তেনেকুৱা সিফালে ৰ'দ চ'দ।
মাইনাজনী স্কুল গ'ল নহ?
তাকে টাউনটো যদি ইমান গৰম হয়।
অ'।
টাউনত বেছি গৰম হ'লে আকৌ সিহঁতৰ স্কুলৰ বৰঅসুবিধা হয় নহ। মোজা-জোতা পিন্ধি।
কিয়নো নহয় আৰু তেনেকে বেছি একদম উগ্ৰ গৰম মাৰি দিলে হেৰি কৰিব লাগে।
হাফ দিব লাগে নহলে চেন্দেল পিন্ধি যোৱা চি। কৰি দিব লাগে।
এই গৰম দিনকেইটা আচলতে দিয়েতো কিছুমান স্কুলত চেণ্ডেল চুৱে দিয়ে।
এ আমাৰ ইহঁতৰ আকৌ নিদিয়ে দিলেও মানে ধেই কথা।
অ'।
এ ঢেৰ কথা মানে কি হয় ল'ৰা ছোৱালী বোৰ আজিকালি অকনমান হেৰি নহয় জানো, সিহঁতেৰ কথা নুশুনে অকনমান ডিজাইনৰ চেণ্ডেল পিন্ধি আহে
অ' সে অ সেইটো আকৌ ভালো নালাগে।
কেটামান ল'ৰা ছোৱালীৰ কাৰণে তাৰমানে বাকীখিনিয়ে কষ্ট খাব লগা হয়। ইহঁতৰ মাক দেউতাক হতে অকমান চিন্তা কৰিব লাগে ন।
এ সেইয়াই মাক হঁতৰ। কিনো সিহঁৰ গাতনো কি দুখ। ল'ৰা ছোৱালী ন' সৰু ল'ৰা ছোৱালী।
প বুজাই পঠালেই হ'ল। স্কুল আৰু স্কু। স্কুলৰ নিয়মটো ৰাখিব লাগে।
কিয় নহয়নো।
মোৰ মতেদি এতিয়া বেলেগ সেইবোৰ হিল -চিল বা ষ্টাইলৰ চেণ্ডেল পিন্ধোৱাত। হাৱাই চেণ্ডেলজোৰ পিন্ধাই পঠালেও ভাল ভৰিকেইটাও তিয়াই দিব পাৰিব অকণ ধুবগে।
তাহাঁতো বোলে কত বিয়া খাবলে নাযায় ফাংচনত নাযায়। এনেই কিবা হত হয় নে নহয়? গতিকে স্কুল হে। স্কুল ঘৰতো মন্দিৰৰ নিচিনা হয়। হয় নে নহয় গতিকে কি হয়? হয় যদি। পিন্ধি গ'লে একো নাই কি কবা আৰু চব স্কুলৰ নিয়ম বিলাক খুব। কিয় সুকিয়া অ'।
মানে সেইটো ছিষ্টেমৰ কাৰণে। এইয়া মানে কাৰা কৰি দেখুৱাই নালাগে য'ত। তাকে পিন্ধি আহিবি বুলি।
কষ্ট লাগে কিন্তু জোতা মোজা বহুত গৰমত। আৰু ফেন-চেন বিলাকো কিছুমান স্কুলতো ফেন এখন ফেন এটা হলত এখন।
অ' আমাৰ ইহঁতৰ দুখন ফেন এতিয়া ইহঁতৰ ক্লাছত। ল'ৰা ছোৱালী হ'ল পাঁচপোন্নটা।
অ'।
দুখন ফেন আগফালে এখন পিছফালে এখন। ইটো চাইদে লাগিলে সিটো চাইদে নালাগে সেইটো দিগদাৰ হয়।
উ।
গৰমৰ দিনক বিলাক বিশেষকে ল'ৰা ছোৱালী কাৰণে ন বৰ কষ্ট হয় তাহাতৰ
এ আমাৰ দিনটোয়ে ভাল আছিলে জোতা চোতা ইমান কথা নাই
অ' আমিও কিন্তু জোতা পিন্ধা উম জোতা পিন্ধা নাছিলো নেকি নাছিলো নাছিলো। চেন্দেল পিন্ধি গৈছিলো আমি আৰু চৰকাৰী স্কুলতে পঢ়িছিলো
অহ।
চৰকাৰী স্কুলত পঢ়া।
এই আজিকালি চৰকাৰী স্কুলতো জো তা চোতা দি দিছে নহয়
অ' আজিকালি হেৰি দিয়ে গভমেন্টৰ চাপ্লাই হয় গম পোৱা
আদি কৰি জোতা চোতা চব দি দিয়ে।
চৰকাৰে বহুত ভাল সুবিধা দিছে কিন্তু ন! এতিয়া কি কিছুমান দুখীয়া মানুহৰ ল'ৰা ছোৱালী ইউনিফৰ্ম চিলাব নোৱাৰে কিতাপ পত্ৰ দিব নোৱাৰে। বা খাবৰ কাৰণে যিটো মধ্যাহ্ন ভোজন বুলি কয় টিফিন তেনেকুৱা দিব নোৱাৰে। সেই সেই খিনি কিন্তু ভাল কৰিছে দেই কিছুমান কামটো বহুত ভালেই কৰিছে বাৰু তাকেটো মাহঁতৰ এই তোমাৰ মাৰ এতিয়া কেনেকুৱা গা
অহ বৰ্তমান ভালেই এতিয়া বৰ্তমান
এই দে মাইনা দেউতাক গ'ল আৰু
অ' গ'ল গ'ল
উম!
গ'ল এতিয়া মই সেই আজৰি হৈ পেলাই বোলো ফোন এটা কৰি খবৰ, এটা লও
ভালেই কৰিলা, মোৰ কালি নে কেতিয়া এবাৰ ভাবিছো তিলো। বালে ফোন এটা কৰিব লাগিব, বোলো তা পিছতে, নিমিলিলগৈ টাইমতটো মানে?
অ' এ কিবা কিবি নহয় ফোনটো কৰিম বুলি ভাবিল থাকোতেই মানে কিবা এটা নহয় কিবা এটা ভ
সেইটোয়ে সেইটো আৰু যেতিয়া বন্ধ হ'ব চব মানুহ ঘৰত থাকিলে কাম বোৰ বেছি
বেছি হয় উম।
কি হৈছে তোৰ? আজিও চাগৈ ৰ'বা অ' আজিও চাগ হেৰি হ'ব নেকি? উম উম যোৱাকালি যে হেৰি গ'ল, বিহু গ'ল? ন' ঈদ গ'ল মা
অ, ' ঈদ।
মানে হাত ডিঙো নে সং
অ, ' আজি আজি হাফ হ'ব, মানে সেই লাহৰি ঘাটৰ সেইটো চাইদে গোটেইখিন মুছলিম এৰিয়া যে।
অ', উ, উ, উ
আজি হাফ, বাৰটামানতে চাগে ছুটি হৈ যাব।
উম মোৰ ভণ্টি এজনীয়ে কলেজত কৰে যে, তাই মানে কৈছে কৈছে আজিও বন্ধ দিছে। আমাৰ কলেজত মানে জুনিয়ৰ কলেজত কৰে মই সেইকাৰণে সুধিলো কথাটো অ'।
সিহঁতে এফাল টিচাৰ খিনি গোটেইখিনি এইফালৰো আছে সিফালৰো আছে যে।
উম।
এ, যিয়ে নহওক সিহঁতৰ বিহু আমাৰও বিহু। নহয় জানো আমাৰো আমাৰো বিহু পিছদিনাখন ঘৰত আলহী তুলহী আহা উম। সিহঁতৰো সেই একেই আৰু।
সেইটো ভাল কৰে। একেই ন' চব আজিয়া আমাৰ ভাৰতৰ্ব ধৰ্ম নিৰপেক্ষ দেশ।
আমাৰো হেৰি দুদিনেই বন্ধ দি দিয়ে ইহঁতৰ আক এদিন হে দিছে।
এদিন হে দিছে উম!
সেইটোৱে
সকলোৱে পাব লাগে ন,
সকলোৱে পাব লাগে এতিয়া আমাৰ হেৰি অহা সোমবাৰলৈ মাধৱ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি নিকি
অহা সোমবাৰলৈ নিকি মাধৱ জয়ন্তী ন মাধৱ জয়ন্তী অ' অ' আজিকালি মাধৱ জয়ন্তীটো বন্ধ দিয়ে নহয় অ দিয়ে দিয়ে আজিকালি দিয়ে আজি তিনি চাৰি বছৰ মানৰ পৰা দিয়া হৈছে নে তিনি চাৰি বছৰে এনেকে পাঁচ ছবছৰৰ মানৰ পা নিকি
অ অ আগতে আমাৰ দিনত নাছি
নাই নাই নাই আগতে নাই আমি পঢ়া দিনতে নাই আমি পঢ়োতেই নাই তোমালোক ৰতো নাইয়ে আমাৰ হয় আমাৰ দিনতো নাই কৰিছে অ কিছুমান হেৰি দিছে আকৌ কৰম, পূজাটো দিয়া হৈছে। আজিকালি ছট পূজা ন ছট পূজাত অ পূজা, পূজা নহয় আৰু এই যে ভ ভাইটো হৈছে যে ভাই ভাতৃ যেতিয়া বুলি অ ভাই ফুট ফুটা সিহঁতি ভাই ফুটাও কয় ভাতৃ দ্বিতীয়া মানে দ্বিতীয়া তিথিটোত সিহঁতে ভায়েকক মানে কিবা ফুট দিয়ে।
অ'
মানুহখিনিয়ে সেইটোও দিয়া হৈছে আজিকালি এ ভাত ভাই ভাই দুজ বুলি কয় আৰু ভাই, দুজত দিয়া হৈছে। বাগানীয়া বিলাকৰ কৰম পূজাটো যে, সেইটোত দিয়া হৈছে সে ইটো কিন্তু বেছি দিনৰ নহয় সেইটো সেই দুই তিনি তেনেকুৱাই হ'ব দুই তিনি চাৰি বছৰ তেনেকুৱা, মানৰ পৰা দিয়া হৈছে আগতে নাই কিন্তু আমি পঢ়োতে নাই কিন্তু
অ' তাকে সিহঁতেৰ এতিয়া। অসমত ধৰক আমাৰ এতিয়া বিভিন্ন ন মানুহ আছে যেত
আছে আছে আমাৰ অসমখনতো আৰু ন আৰু তেওঁলোকোতো বহুত পুৰণা যিখিনি বাগানীয়া মানুহখিনিকি। এ তুমি মাকামখনন পঢ়িছ কি নাই।
মাকাম খন পঢ়িলো কিন্তু আ ধাহে পঢ়িলো।
আধা পঢ়িলা বৰ ভাল কিতাপ সেইখন পঢ়িবলগীয়া কিতাপ অ। এ, তেওঁ সেই কিতাপখনত মানে বহুত ধুনীয়াাকৈ আছে চাহ খেতি কেনেকে কৰা হৈছিলে তাৰ যিটো হেৰিটো আৰু প্ৰথমৰ খিনি। উম, আৰু তাত তাহাঁত অৰিহণা টো মানে একচুৱেলি মানে পঢ়িব লগা কিতাপ তুমি জানানে।
মনিৰাম দেৱান, যে মণিৰাম দেৱান কি বাগানীয়া আছিল নে কি।
বাগানীয়া নহয় নেকি। কিন্তু তেওঁ প্ৰথম চাহ খেতি তিয়ক আছিলে অ'। প্ৰথম চাহ খেতিয়ক। মানে চাহ বাগান আছিলে সেইটো, এতিয়াতো সেইট চাইদে উজনি অসমৰ ফালেতো অ, প্ৰায় মানুহ আমাৰ যেনেকে ইয়াত খেতি বাতি বা আমাৰ পাঁচ বিঘা মাট মাটিআছে বা দহ বিঘা মাটি আছে আমি খেতি কৰিছো, মানে সেইফালেতো মোটামুটি ধানতটো মাতি লৈও কথা ন কিবা এঢলীয়া টাইপৰ মাটি তেনেকুৱা পানীতো বৰষুণৰ পানীতো ৰৈ নেথকা তেনেকুৱা জেগা বিলাকে তো চাহ খেতিয়ে কৰিব লাগিব ন। যোনটো খেতিৰ উপযোগী সেই যিটো কৰিব লাগিব। অ', নহয় জানো। উম, আমাৰ তেনে-যেনেকে ধান খেতি কৰে তাহাঁতে তেনেকে সেইয়ে খেতি কৰে। সেই তেতিয়া চাগৈ মণিৰাম দেৱান গোলাঘাটৰ ফালে আছিলে নেকি, তেওঁ প্ৰথম যিখন বাগ-হেৰিখন বাগানখন, উম। কিন্তু মোৰ মতে বাগানীয়া নহয় নেকি, মই পাহৰিছো দেই চাব লাগিব ৰ'বা তুমি ভাল কথা এটা কৈছা কিন্তু। কেতিয়াবা আকৌ জানিবলৈ মন যায় নহয় কলা নহয় মই চামেই কিন্তু গুগলত চাৰ্চ কৰি মানে।
চাবাচোন তুমি মই হেৰি তুমি চাই পেলাই দিবাচোন কোন মই এতিয়া এই মানুহ এজন আহিছে। কথা পাতি লও অ' তুমি চাই পেলাই মোক ক'বাচোন দেই
অ' কম দিয়া কম কম আহ হ'ব দিয়া বাৰু